অ স আছ
চ এই লগৰটোৰ মানে কিবা গাড়ী এখন ল'লে তাৰি সেই পাৰ্টি খুৱাই বুলি
অ কি হয় গলে
ফ সুিফটাৰ মহাৰাাজ ডিষ্ট্ৰিক কি ছুই বহুত স্মুথ হয় চলাবলৈ বঢ়িয়া হয়।
অহ।
তুমি চলাইছা নেকি গাড়ী আগতে? চলোৱা নাই।
উ
চলাব পাৰিবানে?
নাই নাই, নাজানো মই গাড়ী চলাব?
অ, মই শিকাই দিম আহা। মানে কেনেকে চলাব লাগে মই প্ৰচেছটো কৈ দিম নেকি অলপ? হেল্ল', হেল্ল'!
অ
প্ৰচেছটো কৈ দিম নেকি কৈছো?
এই গাড়ী চলোৱা গাড়ী কেনেকে চলা এইটো প্ৰচেছটো কৰি দিম নেকি কৈছো?
ক
এই গাড়ী কেনেকে চলাব লাগে? অ শুনা নাই নেকি?
শুনি পায় আছো।
অ অ এই মানে কি, মানে ক্লাছটো দবাব লাগে গোটেই যিমান পাৰে যিমান ক্লাছ মাৰিবলৈ আছে গোটেইটো দবাই দিব লাগে ন। লেফট - লেফট - লেফট লেকচৰ -লেকচৰ পৰা, তাৰপিছত
অ।
আ, এক নম্বৰ গেয়াৰত দি দিব লাগে গেয়াৰটো। এক নম্বৰত, তাৰপিছত ক্লাছটো লা লাহে- লাহে এৰি লাহে- লাহে এৰি এক্সেলটো অলপ মানে শ্লাইটলি আৰু। শ্লাইটলি ডবাব লাগে। একজেক্ট পটকে এৰি দিব নালাগে, লাহে লাহে লাহে লাহে এৰি তেনেকে চলাই গলে এ হাইৱেত যদি চলাই বা ফিল্ড এখনত ঘূৰি পেলাই ধুনীয়াকে ঘুৰা ঘুৰি ফুৰিম, তেনেকেই শিকি যাব পাৰি।
বেছি টান নহয় মানে।
এই বসু বহুত টান নহয় স্কুটি চলাইছা নহয় স্কুটি বাইক?
অ স্কুটি চলাইছে বাৰু বাইকটো চলোৱা
অ বাইকৰ নিচিনা হ'ব আৰু স্কুটিটো মানে তাত এই অট'মেটিক বিলাক তেনেকুৱা স্কুটিৰ নিচিনা গাড়ী অকল তুমি গিয়াৰ চেঞ্জ কৰিব নালাগে। জাষ্ট এইটো এক্সেলটো পকালে হ'ল, এক্সেলটো মানে
অ।
অদানৰ
তাকে, অকে আছে বাৰু। বাকী আজি খানা কি হব?
খানা সিহঁতে আনিছে চাগে কিবা- কিবি তাৰপিছত মাংস গাহৰি মাংস আনিছে। তাৰপিছত মাছ আনিছে।
অ ঠিকে আছে, কাইলে আপুনি টাইম পালে মাটিটো চাই চাবচোন এবাৰ। চাবলৈ যাব ৰাতিপুৱা টাইমত। ফোন কৰিছিলে কিন্তু মাটিৰ বিষয়ে কথা পাতা নহয় বেলেগ বিষয়েহে পাতিল, ডিউটিত আছিলো যে মই টাইম নাপালোঁ।
মই মানে কাইলৈ যাম, কাইলে ৰাতিপুৱা ইয়াৰ পৰা ভাত নোখোৱাকে যাম তো সাতটা -আঠটা বজাত তালৈ গৈ লম। তাৰপিছতে ঘৰত যামগে, দেই। মই চাই লওঁ বাৰু।
চাই লব
মাটিতো জেচিবি দি সিহঁতে উঠাই উঠাব চাগে ন
অ উঠাৰ পাছতো আৰু তাহ টাইম লাগিব নহয় আকৌ এই গছ গছ- নিবোৰ কাটিব লাগিব। গোটেই তাৰ পাছত লৈ সেইটো খালি কৰিব লাগিব টাইম আছে।
জে চি বি লগোৱাই নাই চাগে এতিয়া সিহঁতে গছবো-
কি বা কৰিছে নহলে আকৌ কাটি লৈছে নেকি
অ কাটি ল'ব লাগিব তাৰ পিছতহে মানে জে চি পি দি লাষ্টত এইটো গোটেই মূ়ৰা বুঢ়া উঠাই পেলাই
অহ
উঠাই মেলি এটা ছাইডত এনেকৈ ঠেলিব লাগিব তেতিয়া চপাহ হ'ব।
তাকে
মই কাইলে যাব লাগিব।
কাইলে বাও গৈ চাবচোন চাই আহিব।
তাকেইতো তুমিও ইয়ালৈ অহা হলে মই এনেকোৱা চেণ্টাৰতে তোক সোমাই দিলো হয় ভাড়া ৰুম লৈ দিলো হয়। এই সিহঁতে যেনেকে আছে তেনেকোৱা জেগাতে। ইয়াত ভাল মানে পুৰা নি নিজম নিস্তব্ধ। এতিয়াতো তুমি আহিলে ডাইৰেক্ট তাত ঘৰ বনাই থাকিব পাৰিবাচোন না কি। হেল্ল'
হেল্ল' হেল্ল' হেল্ল'